হেল্ল' হয় নমস্কাৰ। হয় মানে মই কথা এটা ভাবি আছিলো মানে আমাৰতো এতিয়া ইমান। প্ৰদূষণ হৈছে।
হয়।
তাকে প্ৰদূষনৰ ওপৰত মানে মই আপোনাক মানে কথা কেইটামান সুধিম আৰু মই নিজেও। কম বুলি ভাবিছিলো। তাকে মই কৈছো আপুনি শুনিবচোন বাৰু কেনেকা হয় কব।
হয়।
প্ৰদূৰষণ।
হয়।
প্ৰদূষণ। হৈছে বৰ্তমান সময়ৰ অন্যতম গুৰুত্বপূৰ্ণ। পৰিৱেশগত সমস্যা মানুহৰ বিভিন্ন কাৰ্য। কাৰ্যকলাপৰ ফলত বায়ু পানী মাটি আৰু শব্দৰ। পৰিৱেশ দূষিত হৈ পৰিছে ইয়াৰ ফলত কেৱল। মানুহেই নহয় উদ্ভিদ প্ৰাণী আৰু সমগ্ৰ জীৱ জগতৰ। ক্ষতিগ্ৰস্ত হৈছে সেয়েহে প্ৰদূষণ নিয়ন্ত্ৰণ কৰা। আজি সময়ত এক গুৰুত্বপূৰ্ণ প্ৰয়োজন প্ৰদূষণ বুলিলে পৰিৱেশত। এনে ক্ষতিকাৰক পদাৰ্থ বা। শক্তি সংযো সংযোজনক বুজায় যিয়ে পৰিৱেশৰ স্বাভাৱিক। ভাৰাসাম্য নষ্ট কৰে আৰু জীৱ জগতৰ বাবে ক্ষতি ক্ষতিকাৰক হয়। পৰি মানে প্ৰদূষণৰ মানে প্ৰকাৰ বিলাক এনেকুৱা ধৰণৰ যে বায়ু। প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূৰষণ শব্দ প্ৰদূষণ বায়ু প্ৰদূষণৰ ভিতৰত। ভৰত কল কাৰখানা যান বাহনৰ ধোৱা ইন্ধন। জ্বলোৱা আৰু বন ধ্বংস কৰাৰ ফলত বায়ু বায়ু প্ৰদূষ বায়ুদূষিত হয় পানী হ'ল। শিল শিল্প। কাৰখানা কাৰখানা নল নৰ্দমা পানী। বাৰু প্লাষ্টিক আৰু ৰাসায়নিক সাৰ। সাৰ নদীত পেলালে পুখুৰী আৰু হ্ৰদত মিশ্ৰ পানী দূষিত। কৰে মাটিটো হ'ল প্লাষ্টিক। পলিথিন কীটনাশক ৰাসায়নিক সাৰ আৰু আৱৰ্জনাৰ ফলত মাটিৰ উৰ্বৰতা শক্তিৰ সাৰ। পায় শব্দ প্ৰদূ্ষন যে আপোনাৰ যান বাহনৰ। যান বাহনৰ হৰ্ণ লাউড স্পকাৰাৰ কল কাৰখানা। যন্ত্ৰ পাতি আদি অতিক্ৰমে আহ অতিমাত্ৰা শব্দ। শব্দ প্ৰদূৰ্ষণৰ সৃষ্টি কৰে প্ৰদূৰ্ষনৰৰ মানে মূল। কাৰণ কেইটা মানে মই ভাবো এনেকুৱা ধৰণৰ হয় জনসংখ্যা বৃদ্ধি। উদ্যোগ আৰু কল। কাৰখানা বৃদ্ধি বনাঞ্চল ধ্বংস প্লাষ্টিক আৰু পলিথিনৰ। অতিমাত্ৰা ব্যৱহাৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ যান বাহনৰ সংখ্যা বৃদ্ধি প্ৰদূষণৰ কাৰণে মানে আমাৰ খুতি এনেকুৱা ধৰণৰ আছে ধৰি লওক শ্বাস প্ৰশ্বাসত ৰোগ হদ ৰোগ আদি বৃদ্ধি পোৱা বিশুদ্ধ খোৱাপানীৰ অভাৱ মাটিৰ উৰ্বৰতা শক্তি কমি যোৱা উদ্ভিদ আৰু পানী জীৱন বিপদত পৰা বিশ্ব উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তন ন তৰাপিৰ্ণ হয় আৰু মানুহৰ জীৱন যাত্ৰাৰ মান অৱনীতি ঘটে মানে ইয়াৰ ৰোধৰ পায় মই অকমান ভাবি উলিয়াইছো যে অধিক পৰিমাণে গছ যদি ৰোপন কৰো বা প্লাষ্ট প্লাষ্টিক ব্যৱহাৰ কমোৱাওঁ বা বাহ্য সৰ্থিকভাৱে পৃথক কৰি নিষ্কাশন কৰো পৰিষ্ পৰিষ্কাৰ আৰু নবীকৰণ যোগ্য শক্তি ব্যৱহাৰ কৰা গণ পৰিবহন ব্যৱহাৰ আৰু ব্যক্তিগত বাহনৰ ব্যৱহাৰ কমওোৱা উদ্যোগ সমূহৰ বৰ্জ পৰিশোধন কৰি বাহিৰ কৰা বা জনসচেতনতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষা আইন কঠোৰ ভাৱে পালন কৰা তেনেকুৱা ধৰণৰ আৰু মই আপোনাৰ গোটেই যিবোৰ মানে প্ৰদূ্ষণৰ গোটেই হেৰিটোৰ ওপৰত মই এটা কথাই ক'ব বিচাৰো যে পৰি প্ৰদূৰ্ষণ কেৱল এখন দেশৰ সমস্যা বুলি মই নাভাবো ই সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি ভাবো মই সুস্থ জীৱন আৰু সুন্দৰ পৰিৱেশৰ বাবে আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব গছ ৰোপন পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰা আৰু পৰিৱেশ বান্ধৱ জীৱনশৈলী গ্ৰহণ কৰিলেহে আমি এখন সুস্থ সেউজীয়া আৰু প্ৰদূষণমুক্ত জীৱন আহ পৃথিৱী গঢ়ি তুলিব পাৰিম বুলি মই মোৰ মানে মোৰ ভাষাত তেনেকুৱা আপোনাৰ কেনেকুৱা ধৰণৰ
হয় মোৰো আপোনাৰ দৰে হয় প্ৰদূ্ষন প্ৰদূৰ্ষণটো মোৰ মতে বৰ্তমান সময়ত চবতছে ডাঙৰ সংকট
হয়
পৃথিৱীৰ বাবে ই বৰ্তমান সময়ত প্ৰদূষণৰ ওপৰত কোনো ধৰণৰ সংকট নাই
হম
দ প্ৰদূষনৰৰ ফলত আমাৰ মানুহবোৰৰ বহুত ক্ষতি হৈছে আমাৰ যি অকল মানুহ োৰে নহয় জীৱ জন্তু গছ গছনি আমাৰ বনাঞ্চল নদী নৰ্দমা এইবোৰ চবোৰে বহুত ধৰণৰ ক্ষতি সাধন হৈছে প্ৰদূষণৰ ফলত প্ৰদূষণে মানুহৰ মানুহে প্ৰদূৰণৰ সৃষ্টি কৰিছে কিন্তু এতিয়া বৰ্তমান সময়ত মানুহকে চবতছে বেছি অপকাৰ যোনে পৰিচিত হল প্ৰদূষণ মানুহৰ আগত আপুনি দেখিছিল মানুহবোৰ আশী বছৰৰ তলত নতুন শুকোৱা নাছিল আগতে টো ইমান ধৰণৰ চিকিৎসাৰ ব্যয়ৱস্থাও নাছিল আজিকালি ধৰণৰ কিমান উন্নত চিকিৎসা কিন্তু আজি কালিৰ মানুহ সত্তৰ বছৰ হায়েচ। সত্তৰ বছৰ কিবাকৈ জীয়াই থাকে। সত্তৰ পয়সত্তৰ বছৰ বেছিভাগ মানুহ তাৰ আগতে ঢুকুৱা দেখায়। দেখা গৈছে আজিকালি। কিন্তু আগতেো কোনো ধৰণৰ চিকিৎসা নাছিল মানুহে ডক্তৰ ডক্তৰ কিছমান মানুহেতটো ডক্তৰ নামে শুনা নাে
হয় হয় হয়।
কিন্তু তেওঁলোক মানুহ আশী নব্বৈ বছৰ জীয়াই আছিল। সেই সেই সেইটো কাৰণে হ'ল যে আমাৰ আগতে প্ৰদূষণতটো নাছিল। প্ৰদূষণ নথকাৰ কাৰণে মানুহৰ আয়ুস বহুত। বাঢ়ি গৈছিল। মানুহৰ বেমাৰ আজাৰ নাছিল। কোনো ধৰণৰ লেতেৰা বায়ু মানুহৰ শৰীৰৰ ভিতৰত সুমোৱা নাছিল কিন্তু বৰ্তমান সময়ত। দেখা গৈছে আমি ঘৰৰ কেঁচুৱা এটা যদি কেঁচুৱা এটাইও জন্ম হোৱাৰ কেইদিনমান পিছত যদি এনেকুৱা প্ৰদূষিত বহুত প্ৰদূষিত জাগা এটাত থৈ দিয়ে। সেই কেঁচুৱাটোৰ লা হাওফাৰ বেমাৰ দেখা গৈছে। কিছুমান জাগা হাওফাওতে উশাহ লোৱাত কষ্ট পোৱা জন্ম হোৱা কেচুৱা। তাৰ তেনে ধৰণৰ বেমাৰ দেখা দেখা পোৱা গৈছে ত' প্ৰদূষণ টো আমি যিমান পাৰো কমাব লাগে আমি ত আমাৰ মানুহৰ চবত মানুহৰ চবতছে ডাঙৰ ভুল। প্ৰদূ্ষণ কৰাৰ সৃষ্টি কৰাৰ আমি য'তে ত'তে ফেক্টৰী বনাই দিছো, কিবা এটা বস্তু খাই য'তে ত'তে পেলাইছো, য'তে ত'তে জুই লগাইছো, গাড়ী মটৰ হিচাপতছে বহুত চলাইছো।
হয়।
কোনো একো নাভাবাকে লেতেৰা বস্তু বোৰ ডাইৰেক্ট নলা ন নৰ্দমাত পেলাই দিছো। বা পুখুৰী বা নদী এইবোৰত আমি পেলাই দিয়া গৈছে। কোনো ধৰণৰ একো এটা নভবাকে।
হেল্ল'!
সেইবাবে প্ৰদূৰ্ষণ আমি নিজে ৰখাব লাগিব। তেতিয়াহে আমাৰ
যদি আমি এই মানৱ সমাজখন বচাই ৰাখিব খোজো তেতিয়া আমি, কিবা না কিবা কৰি প্ৰদূষণ টো ৰখাব লাগিব। প্ৰদূষণৰ পৰা আজিকালি দেখা গৈছে। গ্ল'বেল ৱাৰ্মিং হৈ ছে। গৰম আগতে মানুহবোৰে গছৰতলত ফেন ফেন জাতীয় কোনো বস্তু এটা ফেন এচি জাতীয় গছৰ তলত বহি মানুহ বোৰে ধুনীয়াকে গৰম কটাইছিল আগতে। আজি আজিকালিৰ দিনত মানুহে ফেন এচি নহ'লে জীয়াই থাকিব নোৱাৰে। কাৰণ আজিকালি গৰম বহুত অত্যন্ত পৰ্যায়ৰ গৰম হৈ গৈছে। আজিকালি যদি তেনেকে থাকে মানুহ ঢুকুৱা ঢুকুৱাব মাথা ঘূৰাব, আগতে আগতে ইমান ধৰণৰ গৰম না ছিল, আগতে বৰষুণ সময়ত হৈছিল। বৰষুণ হৈয়ে আছিল। আজিকালি কিন্তু বৰষুণৰ আমি কেতিয়াবাহে দেখা পাওঁ বৰষুণটো। কিছুমান জাগাতটো কিছুমান জাগাতটো বৰষুণ ন নাহে, আমি অসমত অসমত অলপ আমাৰ জলবায়ুটো এনেকুৱা কাৰণে আমি বৰষুণ চৰষুণ হৈ থাকে। কিন্তু বাহিৰৰ এতিয়া যোনবোৰ চহৰ সেইবোৰতটো বৰষুণ দেখায়াই না
তেওঁ হয় হয়। আপোনাৰ কথাতে কওঁ কিন্তু অসমৰ মানে এতিয়া বৰষুণ যিটো হয় এতিয়া আগত থাকি কিন্তু বহুত কমিছে মানে ৰেকৰ্ডত ওলাইছে। আগতে বৰষুণ জুলাই মাহত বৰষুণে বৰষুণে যায় কিন্তু এ দুই তিনি বছৰৰ পৰা ধৰি বৰষুণৰ নাম গোন্ধই নাই তেনেকোৱা নিচি এনে হৈছে নহয় জানো? বনাঞ্চল ধ্বংসৰ কাৰণে সেইটো মূল কাৰণ হব নোৱাৰে জানো?
উম।
হয় হয়।
সেইটোয়ে হলেও অসমত অলপ হ'লেও বৰষুণতো আছে বৰ্ত মান সময়লৈ কাৰণ আমাৰ ওচৰৰ মেঘালয় খন আছে মে ঘালয় খনতটো বৰষুণ হয়ে। আজিকালি দেখা গৈছে মেঘালয়তো বৰষুণ কম হ'ল। আগতে আমাৰ ককা ককা আই তা বোৰে কৈছিল মেঘালয়ত এনিটাইম বৰষুণ হৈ থাকে তাতে বৰষুণ ঠাণ্ডাৰ বৰষুণ আজিকালি মেঘালয় আপুনি শ্বিলঙলৈ যাব তাতে ঠাণ্ডাৰ টো নামেই নাই। অথচ গৰম গৰমহে এই ওপৰৰ কিছুমান জাগাত হে বৰষুণ পোৱা যায়।
উম উম।
বেছি ভাগ জাগাত বৰষুণ নাই আগতে তাতে বোলে চৌবিশ ঘণ্টাই বৰষুণ দিয়ে ছে অলপ হলেও বৰষুণ থাকিছিলে আৰু অজস্ৰ ঠাণ্ডা আছি ল জুন জুলাই মাহতো ঠাণ্ডা আছিল কিন্তু আজিকালি তাতে গৰমত তাকো আপুনি থাকিব নোৱাৰে
সঁচা কথা হয়
চব আমাৰ প্ৰদূষণ এইবোৰৰ কাৰণে হৈছে আমি যিমান জলবায়ু বেয়া কৰি যাই আছো আমি সিমানে ভুগি যাই আছো আমাৰ বৰফ পাহাৰৰ পৰা বৰফ গলি আহি আছে এন্টাৰ্টিকাৰ পৰা সেবোৰ আমাৰ প্ৰদূষ প্ৰদূষণৰ ফলত
প্ৰদূষণৰ ভিতৰত মানে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু সেইটোৰ ফলত পাহাৰৰ বৰফ গলিছে আৰু সেইটো গলা পিছত পানী আহিলে কিন্তু পানী আহিলে আমাৰ নিজৰে ক্ষতি ধৰি লওঁক
আমাৰ নিজৰ ক্ষতি সেইকাৰণে আমি যিমান পাৰো সিমান প্ৰদূষণটো কমাব লাগিব আমি এতিয়া কোনো কোনোবা এখন চৰকাৰে কৈছে বা কোনোবা এ এখন দেশে কৈছে সেইটো নহয় আ নিজে আমি সেয়া হ'ব লাগিব সযাতন হব লাগিব এইটোত মাত দিব লাগিব এইটো তই কিয় কৰিছ এইটো নকৰি বুলি এনেকে আমি মাত দিব লাগিব তেতিয়াহে আমি এই সংকটটোৰ পৰা আমি ৰক্ষা পাম নহলে এইটো সংকট আমাৰ কোনো ধৰণৰ বাকী আগৰ যি মানে যি নহওক কোনো ধৰণৰ সংকটৰ ওপৰত এইটো হব নোৱাৰে প্ৰদূষণটো যিমান ডাঙৰ সংকট যুদ্ধ যুদ্ধ এইবোৰ পিছৰ পিছৰ সংকট কিন্তু মেইন সংকট প্ৰদূষণ বৰ্তমান
হয় হয় হয় হয়
অপকাৰ আমাৰ আগন্তুক যোনটো মানুহ আহিব সেইবোৰক কাৰণে অত্যন্ত ভয়ানক এইটো এটা বিষয় হৈ পৰিছে
হয় হয় হয়
দিয়ক মোৰ এইখিনি
হয় হয় ধন্যবাদ আজি আপোনাৰ পৰা বহুত কথা শিকিব পাৰিলোঁ দিয়ক হয় হয় হয় ঠিক আছে বাৰু